অ' অ কওঁক শুনিছো, শুনিছো কি কৰিছা? এ, মই বোলো ভাতত লাগো। ভাতত লাগি আছো। গম পাইছো, পাইছো।
পচা
অ', ভাত তাত খোৱা নাই।
অ', মো অ', ভাতনে মইয়া বনাই কৰা নাই লয়ছিলে ফোনটা বলো
তাকে, তাকে ভাত মাংস বনাই আছে আৰু।
অ', শালি গপচ শনিবাৰ অ', আমাৰ শনিবাৰে আমাৰ হেৰি নাখায় যে ইয়াত।
ন' আমাৰ এই ভাইটি আহিছে, ভাইটি বনাই আছে মানে, মই বনোৱা নাই হ'ত কেইদিনমান
অ', অ'।
বাকী, কি কৰি আছে? ছিলা
এয়া ওচৰত বিহু হৈ আছে।
তাকে এ, চাবলৈ তাকে যাওঁ নে নাযাওঁ জানো। চিন্তা কৰি আছো। চাব মানুহ যায় অ', বথৰটো বেয়া কিন্তু হয়। কথাটো ইয়াতো বেয়া। তোৰ কথাটো ন' ইয়াতো বেয়ানি
আমাৰ ইয়াতো বেয়া
কিবা খিন খিনি আছে অকণমান আগত সিনি আছিল তাৰ পিছত আকৌ নাইকিয়া হ'ল। আকৌ পৰিব চাগে কিন্তু গোটেই আকাশখন গোটেই আকা একেবাৰে হেৰি হৈ আছে চানি ধৰি আছে ডাৱৰে।
অ', আমাৰ ইফালে মই দোকানলৈ গৈছিলো। তেতিয়া নাই এটুপ দুটুপ পেলাইছিলে বাৰু
উম, উম কিয় জানো, এইকেইদিন একেবাৰে ইমান বেয়া ন বতৰ।
বহুত বেয়া, বহুত বেয়া।
বহুত বেয়া হৈছে।
বাকী ঘৰত ভাল আও
এতিয়া অ আছে আছে সকলোৰে ভাল বাৰু। তোমাৰ মাইনাজনী এতিয়া কিমান ডাঙৰ হৈছে বাৰু?
মোৰ মাইনাজনী দেৰ বছৰ হৈ গৈছে ছে।
দেৰ বছৰ হ'ল ন'? কথা চথা কয় আৱ?
কথা কয় এটা-দুটা।
অহ।
তাৰপিছত এতিয়া মান, খায় খায়, এতিয়া মানে এই আমাৰ ভাড়াঘৰ মানে মালিকৰ ঘৰ অহ এহ ছোৱালী দুজনীয়ে লৈ গৈছে মানে। জোৱাইয়েক আহিছে, আমাক খুব মৰম কৰে আমাক ছোৱালীক মানে।
অ
ঘৰলে লৈ গৈছে।
থাকিব ন তাত
থাকিব তাত বহুত টাইম বহুত টাইম থাকে নহয়, তিনি ঘন্টা চাৰি ঘন্টা উম। ভাল, ভাল, ভাল
উম ভালে হৈছেগৈ কাম-চাম কৰিবলৈ ভাল হৈছে নহ'লে
এ তাকে, অ মই সেইটো কাৰণে ভাবিছিলো তোমালে ফোন এটা কৰিম বুলি। তাই লওঁতে তোমাৰ ফোন উঁতোৱালিছে।
অ মোৰো ধেৰ এদিন
কাৰণ আজি ম ভাত বনোৱা দায়িত্বত নাই যে
অ অ ভাত অ ভাত কোনে ভাইটিয়ে বনাইছে সি পাৰে ন বনাবলে? জানে উম হুম
সি বনাইছে কাৰণে আজি--জানে, জানে--আৰু যোনবিলাকে ভালকে পাৰ্গত সেই মইকী মানুহতকে বেছি ভাল।
ভালকে জানে আৰু জানা খিনি ভালকে জানে আমাৰ দাদা দাদা এজন আছে ইমান ধুনীয়া বনাই বৰ ধুনীয়া বনাই সি উম, মই জানো অলপ চলপ। অলপ জানোতো মই অ', এই নাই জানিব লাগে ন অকমান অকমান চব শিকিব লাগে আৰু কেতিয়া কোন পৰিস্থিতিত লাগা হয়, কব নোৱাৰি হয় নে নহয়? শিকি থব লাগে। শিকি থোৱাতটো ভাল। মই আঁচলতে পি পিঠাও বনাও বাউ মানে চবেই জানো শিক শিকি থৈছো আৰু অকন অকনকে। প্ৰয়োজন হ'লেতো, তেতিয়াতো আৰু ন? বনাবই লাগিব।
বনাবই লাগিব ন'হলে কিমান কি হ'ব লাগিব হয়, নে নাই? চব পৰিস্থিতিতে মিলি যাব লাগিব, এতিয়া গাভৰুতে ফাঞ্চন ছানঞ্চন চাই লোৱা আৰু বেলেগত হ'লে পিছত বিয়াৰ পিছতনো ক'ত আৰু।
অ', হয, আকৌ।
উম, মই এতিয়া ধৰা বিয়া হোৱা বুলি ক'লো যে মইনো ক'ত যাম আৰু কেঁচুৱালৈ ফাঞ্চন চাবলৈ। কিন্তু আমাৰ ইয়াৰ ওচৰে-পাজৰে হোৱাও শুনা নাই।
অ', সেই সেইটো চাগে কম হৈছে চাগে জেগা লৈ লৈ বহুত বেছি।
হয় চাগে অকমান আঁতৰত হয় আমাৰ যোনখন মানে ফিল্ড আছে য'ত হয় মানে এ জে বি কলেজৰ ওচৰত সে সেইফিল পৰা আৱাজ তো মই এইখিনি নাপায় সেইখন ফিল্ডতে বেছিকে হয়। আৰু মেলা খেলাও হৈ থাকে তাত আমি তাৰপা তালে যোৱাত ইমান নহয় দেখিলেহে কেতিয়াবা সোমাও কাট চিত। আৰু এনেও নহয় মোক সৰু পৰা মানে কি হৈ গ'ল যেতিয়া মই ঘৰত আছিলো তেতিয়া আমাৰ খুৰাহতে ইমানেই শাসন চলাই মই থিয়েটাৰ আজিলৈকে চাই পোৱক নাই সঁচ কথা ক'ব গ'লে থিয়েটাৰ মই চায়ে পোৱা নাই। ফাংচন চোৱাতোটো দূৰৰ কথা। আমাৰ গাঁৱৰ গোটেই মানুহ উ ধিপৰি যায়। ফাংচন চাবলে। কোনো নোযোৱা ঘৰখনে হ'ল আমাৰ ঘৰখনে। কোনো এটা ন' মনে আমাৰ ঘৰৰ পৰা ফাংচন চাবলৈ নাযায়। আমি ইমান কাননো আমাক যাব নিদিয়ে।
বিহু চিহু চব লৈ মন যায় এই হঠাতে বৰ
আমাৰ তাত ব বৰপুখুৰীৰ পৰাাৰ বিহু মেলা বুলি কয়। প্ৰত্যেক বছৰে পাতে সেয়ে মি মেলাখনে চাবলৈ যাওঁ মেলা চোৱা মেলা মানে কি আৰু বিহু পাতে বিহু খিনি চোৱাতো নহয় মেলা খনত ঘূৰি ফুৰাহে হয়।
অ'।
কেনেকুৱা আৰু বহুত ব তিনিবাৰ হ'ল দু বাৰ হ'ল মই চাবলৈ পোৱা নাই সেয়া হ'ল বাৰে চহৰীয়া ভাওনা।
উম, অ', তাৰমানে বাৰখন গাওঁৰ নে কি বাৰখন গাঁওৰ মিলিবিলাক হয় নেকি বাৰ
নহয়, নহয় বাৰ তেনেকে কয় আৰু কিন্তু সেইখিনি প্ৰায় আমাৰ ডৃষ্ট্ৰিক খনে পতা নিচিনাই হয়। কিন্তু মানে কথাটো এনে এনে এনেকুৱা ধৰণৰ হয় মানে বহুত ডাঙৰকে পাতে যেনেকে অধিৱেশন পাতে যে।
বুজিছ বুজিছো সেইটো অসমীয়া ভাওনা অসমীয়া ভাওনা মানে অংকীয়া ভাওনা
তাত তাত মানে কি হৈ যায় বাই খন একৈশ খন নে বাইশ খন খোলা একেলগে ভাওনা একেলগে একৈশ খন নে বাইশখনন একেলগে ভাওনা হৈ থাকে।
এই লোৱৱাৰ আচামৰ ফালে যেনেক কি মানে ৰাসত যে মানে একদম লগালগে বোলে কেইবেইখনো হৈ থাকে তেনেকুৱা আৰু।
নহ, নহ তেনে ইয়াৰটো পদ্ধতিতটো বেলেগ। এটাই ধৰক উম, ধৰা মোধচ টাইপৰ, এতাতে মানে এনেকে ভাগ। ভাগ কৰি দিয়ে, চব ভাওনা মানুহে চাব পাৰে মানে, আমুক খোলাটোত কোনটো হৈ আছে এনেকে খোলা হিচাপে ভাগ ভাগ কৰি দিয়ে মানে ৰাউনকে পাতি পেলাই। তাৰ পিছত সেই ভাওনা কিবাক মানে। ইটো ভাগৰ পৰা সিটো ভাগলৈ, সিটো ভাগ, ইটো ভাগ ওলাই গ'লে সিটো ভাগ। সোমাই গৈ ইটো চাইডে, সিটো ভাগ ওলাই গ'লে তেনেকে তেনেকে। অ' তেনেকে তেনে ভা ভাওনা হৈ থাকে, আৰু ডাঙৰকে মেলা বহে মানে।
ভাল লাগি চাগে ন? ভাওনা সেইখন। পাঁচ বছৰ মূৰে মূৰে হয়। মানে সেই বিধান। সভাৰ লোকসভাৰ হেৰি নিচিনা হয় আও।
অ' পাঁচ বছৰ মূৰে মই হয়। আমি যেতিয়া চাব গৈছিলোঁ, তেতিয়া খুব বানপানী হৈছিলে। বানপানী মানে বৰষুণত পানী বান্ধ। পানী নহয়, বৰষুণৰ পানী বহুত আবদ্ধ হৈ গৈছিলে। কিন্তুু দুব- দুব এবাৰ নে দুবাৰ মই ন, এই মই এই চু চ'ত মানতে হয় নেকি। কি? এনেকুৱা এপ্ৰিল, অ ব-বহাগ। মাঘ বিহু আগত বহাগ বিহু তেনেকুৱা ওচৰে পাজৰে প্ৰায় হয়।
উম উম।
বাৰি অই' অ, তাকে বাৰিষা চিজনতে হয় বেছি ভাগ। এবাৰ মানে অলপমান আগুৱাই দিছে। বাৰিষাত হ'ব বুলি। তথাপিও বৰষুণ হ'ল মা। মাটি পেলাই দিলেতো, ক, হেৰি মাটিতো বহুত দিগদাৰ কৰে ন? কিন্তু ইয়াৰ আগৰ বছৰ হওঁতে কিন্তু--উ মা- তেনেকুৱা পানী নহলে যেনিবা, ভালে ভালে গ'ল। কিন্তু মই যাব নোৱাৰিলো। কিন্তু ত' চাই লওঁ, বহুত ভাল হয় কিন্তু চাবলৈ জালে গলে দেই।
উম- তেনেকুৱা ম, মই শুনো শুনোতেই ভাল লাগিছে। তেনেকুৱা সি চাবলৈ ভালে লাগিব ন? আৰু খুব ধুনীয়া পেক্তিছ। প্ৰেক্টিচ কৰি পেলাই কৰে চাগে ন?
অ' অ' বহুত ধুনীয়া। কিন্তু এটা কথা বচন সেই ওচৰতে ৰখি থকা। টোৱে শুনিব আৰু, কাৰণ অলৰেডী ছবতে খোল তাল বজিয়ে
অ', উম, উম, উম, অ', চবতে সমানে হ'লে ওচৰাওচৰি
ওচৰা ওচৰিকীয়া মানে একে লগত লগত আৰু খালি হেৰি, এলোকে তলত হে অকমান অকমানকে মাটিৰ পৰা অকমান ওখকে হেৰি গাঁঠি বান্ধি দিয়া থাকে আৰু বাহৰে। যাতে সেই ভাগ এটা এটা, ভাগ হৈ থাকে আৰু। কেনেকুৱা মানে?
অ', সেই এটা এটা ভাগৰ মানে এটা এটা খোলা বুলি
অ', এটা এটা খোলা বুলি কয় মানে এটা চাইডে ইফালে মানুহ খিনি, মানুহখিয়ে মাজত সেইখিনি নাচি থাকে, ন' চাইডে চাইডে আকৌ মানুহ বহে। আকৌ ইটো চাইডে মাজত নাচি থাকে, ইফালে চাইডে চাইডে মানুহ বহে, তেনেকে তেনেকে ডাঙৰ খোলা বনাই দিয়ে, মানে বা এক কৈচটা
ঐ, একৈশটা খোলা।
অ'।
বহুত ডাঙৰ
বহুত ডাঙৰ হয় আৰু তাতে অ' হেৰিও হয়, এইটো কি বুলি কয়? এ এই যে পইচা দি চাই, কি বুলি কয় এইটো? প্ৰদৰ্শনী, প্ৰদৰ্শনী।
অ', প্ৰদৰ্শনী।
খালি দোকান বিলাকত জুই চাই দাম হয় আৰু।
প্ৰদৰ্শনীও পাতে ন' তাতে মানে টিকেট কটা চিষ্টেম আৰু।
সেইটো এ, সেইটো এ।
কিহৰ কিহৰ হয় মানে সেয়া?
পোদৰখনে দেইৰ, কিবা কিবি আৰু
চব, হয় আৰু।
চব হয়, চব। হয়।
উম, হম। সঁচাকে ভাল লাগিছে শুনিয়ে, উম, সেইকাৰণে পাঁচ বছৰ মূৰত পাতে, কাৰণ অ', খুব ঘনাই পাতাটো সম্ভৱো নহয়।
সম্ভৱ নহয়, সম্ভৱ নহয়, বহ বহুত, বহুত, বহু খৰচ হয়, আগতে মানে এনেকুৱা হেৰি, এটুকুৰ মাটিয়ে নাছিলে, বেলেগৰ মানুহৰ মাটি ঠিক ঠাক কৰি লয়। এতিয়া, মানে বাৰেছে ভাওনা সেই কাৰণে, গোটে মাটিখিনি কিনিয় ল'লে আৰু।
কিনি ললে।
অঁ আৰু তাত আমাৰ জামুগুৰি যোনখিনি হাই হাই ছেকেণ্ডৰীৰ ওচৰ ওচৰত মানে সেইখিনিতে এটা মণ্ডপ পতা নিচিনাকেও পাতি লৈছে মেইন মিটিং চিটিং বা মানুহ আহি থাকিবলৈও এনেক একদম আলহী ঘৰ নিচিনা একদম ধুনীয়া বনাই থোৱা আছে। তেনেকে।
উম
এই মেইন হায়াৰ ছেকেণ্ডাৰী ওচৰতে মানে সেইটো লাচ ৰাস্তা পাই দেখি থাকে। ৰাস্তা কিনাৰতে বনাই থোৱা আছে তেনেকে।
উম-উম-উম ভাল লাগে বহুত খৰচি হব আচলতে। সেইকাৰণে অঁ মানে একেবাৰে স্থায়ী ভাৱে জেগাতটো লৈ লৈছে ভালেই হৈছে।
তাকে তাকে হম। হ'ব দিয়া মই ভাতত লাগ
অ', দিয়া নহ'লে দিয়া, দিয়া, দিয়া হ'ব দিয়া পাছত পাতিম ন' উম।